অঁ কোৱা কোৱা কিবা কবা
অঁ
মই এনে আছো
অঁ তাৰ মানে আমাৰ কি হেৰি গৰু জাৰ্চি গৰু কেইজনীমান আকছো চাৰি পাঁচ জনী মান উ এতিয়া বাকী অঁ গাখীৰ বেছো মানে এতিয়া আপোনাক লাগে যদি কবচোন আকৌ বিয়া বিয়াত
সি এ এজনী গাই মানে ডেইলি কিমান ওলায়
ডেইলি ছয় লিটাৰ উম বা চাৰি পাঁচ ছ এনেকুৱাকে আ হেৰি জানা কোৱাৰ লগত কথা সদায়
অঁ অঁ শুনি আছো কোৱা
বেলেগ বেলেগকে ওলাই সদাই নলাই আৰু আৰু বিয়া সভা হলেও বিয়াত বিয়াত অঁ অডাৰ দিলো
তোমালোকে এনেই এ গাই কেইজনী আছে গাই কেইজনী আছে
তাই পাঁচ জনী আছে আৰু আৰু হালোৱা ছটা মান আছে এতিয়া সেইকেইটাও বেছিম মানে এতিয়া গাহক পালে ক'বচোন
ন এতিয়া ৰবাচোন এতিয়া তোমালোকৰ যে জাই চিগাই আনিছিলা গাই কেইজনীয়ে গাখীৰ কিমান লিটাৰ কেে দিয়ে পাঁচ দহ লিটাৰ কিবা কিমানকে ওলায়
এ কেতিয়াবা ছয় লিটাৰ ওলাই কেতিয়াবা পাঁচ লিটাৰ ওলাই অ হেৰি দানা আনো যে দানা খোৱাৰ লগত কথা কেতিয়াবা, কেতিয়াবা খালে, কেতিয়াবা খালে বেছি ওলাই, কেতিয়াবা কম ওলাই। এই তেনে-তেনেকুৱা ওলাই আৰু হ'লে আৰু
এতিয়া এটা কাম কৰিব পাৰা দেখোন তোমালোকে এখন হোটেল ঠিক কৰি লয়। তাতে দে
হোটেলত দিও নহয়। হোটেলতো দিও, মানুহকো দিও। অ', মানুহকো দিওঁ। হোটেলতো দিও। আক অ', বিয়াৰ যে অৰ্ডাৰ আহে তেতিয়া অৰ্ডাৰ দিওঁ। সেইটো কাৰণে আপোনাক কৈছোঁ। যদি অৰ্ডাৰ দিওঁ, অৰ্ডাৰ দিবলৈ কয় কোনোবাই তেতিয়া আপুনি খবৰটো ক'ব। মই অৰ্ডাৰ দি দিম তেতিয়া পইচা, মানে, আপোনাকো, আপ আপোনাকো যদি কওঁ মিচিঙুৰি আদু আছে। আপোনাক লাগে যদি আপ মোক ক'ব। হেৰি, আমাৰ আৰু চাৰি-চাৰিজনী, পাঁচজনীমান বেছ সৰু, মানে, সৰু হৈ আছে। আপোনাক লাগে যদি হ'ব আপোনাক দি দিম আৰু। এজনী ধৰি লওঁক পোন্ধৰ পোন্ধৰ হাজাৰ এজনী পোন্ধৰ হাজাৰ এজনী বিশ যা আৰু এজনী অ', ধৰি লওঁক। ত্ৰিশ হাজাৰ মান যাব আৰু সেইকেইটা সেইকেইটা বেছিম আৰু কোনোবাই যদি কৰে তেতিয়া হালোৱা ববিধাও বেচিম, বজাৰত বেচি মানে সেইটো কাৰণত অ', কওঁকচোন।
কেজনী মানে মই বেলেগৰ মুখতো শুনিছো জাৰ্চি গাইকেইজনী বহুত ভাল বুলি গৈছে সচটোও ভাল বুলি কৈছে আৰু দ্বিতীয়তে জাৰ্চি গাই কেইজনী গাখ সেইটোও বহুত ভাল বুলি গৈছে মই বেলেগৰ পৰাও শুনা পাইছো সেইটো কাৰণে তোমালোকে এটা কাম কৰিবাচোন এই গাইকেইজনী গাখীৰ মানে এখন হোটেল বা ডায়েৰী ঠিক কৰি ল'বা, ডায়েৰীত দিলে তোমালোকে ডেইলি যথেষ্ট পইচা পাবা তাৰ পৰা তোমালোকে ঘৰ খন স্বাৱলম্বী হ'ব পাৰিবা।
হোটেল চাৰি পাঁচখন মান হোটেল ঠিক কৰি লৈছো চাৰি পাঁচখন মান হোটেল ঠিক কৰিলছোন তাতে দিওঁ তাৰ উপৰিও আৰু আৰু বেছি হয় খিনি মানে কি কওঁ টেকেলি আনো আমি ভাই থওঁ ভাই থাওঁ তেতিয়া বিয়া অৰ্ডাৰ দিয়ে আৰু এতিয়া বহুত গৰম মাৰিছেতো এতিয়া হেৰি টেঙা টেঙা কৰি পেলাই মুখাৰ কৰি এতিয়া বেচো অ টেঙা কৰি মুখাৰ কৰি বেচো এটা এটা টেকেলিত ধৰি লও এনে গাখীৰ এক লিটাৰ ধৰি লও আমি হেৰি পঞ্চাশ ষাঠি টকাকে বেছো আৰু যদি য আমি টেঙা কৰি বেচোন তেতিয়া হলে আমি উ ডেৰশ দুশ যেনেকুৱা তাক তেনেকে পাওঁ ন আৰু সনেকে আমি এতিয়া আপোনাৰ যি আপুনি যিটো থাকত লাগে আপুনি খবো কবটেকেলি ভৰাই তেতিয়া পেচা খিনি দুশ টকা আঢ়ৈশ টকা ট হলে ডেৰশ টকা আৰু দুই লিটাৰ তিনিশ টকা সেনেকে বেছো
কৈ যোৱা কৈ যোৱা নহ এতিয়া মই কওঁ শুনা তোমালোকৰ মানে গ গাই জনীৰ পৰা তোমালোকৰ ঘৰখন কিন্তু যথেষ্ট উপকৃত হব পাৰিবা কিন্তু গাইজনী প্ৰতিপালন কৰিব লাগিব আৰু এটা কাম কৰিবা তোমালোকৰ মই এটা কওঁ গাইজনী পাৰিলে তোমালোক ইঞ্চুৰেঞ্চ কৰি ল'বা ইঞ্চুৰেঞ্চ কৰি ল মানে তোমালোকৰ গাইজনী কেতিয়াবা মানে কিবা বেমাৰ আজাৰ হলে বা ঢুকালেও তোমালোকৰ ইঞ্চুৰেঞ্চৰ পইচাটো পাই যাবা সেইটো
সেইটো কৰা হৈ আছে বাৰু সেইটো কৰিছো সেইটো নকৰাকে থকা নাই আপুনি ভাল কথাই কৈছে বাৰু সেইখিনি কৰা হৈ আছে এতিয়া যদি আপোনাক যদি দ হয় তেতিয়া আপুনিও কব
ন ভাল কথা
অ ভালে কৰি ভালে কথা কৈছে বাৰু আপুনি সখিদম তেনেকুৱ খিনি বুজাই দিছে ভালে হৈছে বাৰু এতিয়া দম হেৰিকেইটা হালোৱাবোৰ কেইটা এ বে থম এটা পঞ্চাশ হাজাৰ ষাঠি হাজাৰ আশী হাজাৰ আৰু এটা মানে হেৰি এক লাখৰ ওপৰত যাম এতিয়া আপুনি গ্ৰাহাক বিচাৰি কবচোন বেচিম আমি
অ মানে বেলেগও মোক কৈছিলছে বাইদেউ এনেকুৱা ভাল খচ যদি এই গাই আমি পুহিম আপুনি অকনমান মোক জনাবচোন মই থিক আছে সিহঁতক জনায় দিম তোমালক ঘৰত বিক্ৰী কৰিবলগীয়া গাই আছে বে সেইটো কাৰণে মানে তোমালোকৰ মই বাৰু গ্ৰাহকটো মই লগাই দিম কিন্তু এ মানে বাকী খিনি তোমালোকে নিজে পাতিবা মোৰ মানে
অ' বাকীখিনি বা আমি পাতি ল'ম আপুনি কৈ দিব দাম। তোৰ এনেকুৱা এনেকুৱা কৈছে, তেতিয়া দামটো ধৰি লওঁ। উম, পঞ্চাশ হাজাৰ, ষাঠি হেজাৰ আশী হাজাৰ লাখ টকাও আছে, এতিয়া আপুনি দামটোৰ কথা কৈ দিব তাৰপিছত বাকী খিনি সেই গ্ৰাহকজন আহে। তেতিয়াহ'লে পচন্দ হয়, আমি কেতিয়া তাত এ এয়েৰ ধৰা মাজেদি সিহঁতে কিমান দিব পাৰে, আমি কিমান দিব পাৰোঁ, আমি তেতিয়াহে অ' সচাই গ'ম পাওঁ। হেই দোৱা
বাৰু অ' হ'ব দিয়া বাৰু শুনাচোন মই কওঁ বাৰু গাই সেইটো থলোঁ, এতিয়া শুনা মোৰ ঘৰত মানে ছাগলী কেইজনীমান মানে মোৰ মানে এখন ফাৰ্ম খুলি লৈছোঁ ছাগলী। এই ছাগলী কেইজনী মানে প্ৰায় এ চল্লিশজনী মান ছাগলী আছে ত ছাগলীকেইজনী মানে মই এনেকুৱাকে ৰাখিছো নহয় দেখিলে তুমি কব লাগিব অ
মোকো দিব অ হেৰি অ সেইটোৱে সেইটো কাৰণে মই আপাক ফোন মাৰিছিলো আপুনি দিব কিমান দেৰি পায়
অ অ কৈ যোৱা কৈ যোৱা মানে ছাগলী কিজানী মই কেনেকে ৰাখিছো শুনাচোন শুনাচোন মই কৈ যাও কিজানি মানে একদম ধুনীয়াকে এটা মানে ডাঙৰ হল টাইপৰ ৰুম এটা বনাই লৈছো তাত মানে মই চাং পাতি দিছো যাতে ছাগলীয়ে মা ত থাকিবলগীয়া নহয় আৰু চ ছাগলী বিলাক বা ছাগলী মানে লেতেৰা বিলাক যাতে তলত পৰি যাই কই যোৱা কই যোৱা অ ইমান ধুনীয়াকে পৰি পাতিকে চাফ চিকুণকে ৰা নহয় নাই ডেইলি মই চাৰিওফালে মানে ফেনাল মাৰো চিতনলা ছটিয়াও মানে ইমান সুন্দৰকে ৰাখিছো নহয় তুমি দেখিলে ক'বা যে বা বাইদেউ ইমান সুন্দৰকৈ ৰাখিছে। তপে যোনে যোনে চাব আহিছে সিহঁতে মানে বহুত ভাল পাইছে ছাগলী।
চব ফালৰ পৰা ভাল নিজৰ কাৰণেও ভাল ধৰা ছাগলীৰ কাৰণেও ভাল আকৌ হেৰি।
কৈ যোৱা কৈ যোৱা অ নাই মই পাত কটাকে মানে মানুহে। সি দিছো যাতে ছাগলীকেইজনীয। কোনো কষ্ট নাপায় ধুনীয়াকে যাতে অহ ', বেমাৰ আজাৰৰ পৰা যাতে সিহতে ৰ ৰখা পায় সেইটো কাৰণে মানে প্ৰতি টো মানে ছাগলীকে মানে মই এ মানে ইঞ্জেকচনৰ ব্যৱস্থা কৰিছো।
অ' ভালে কৰিছে নে বেম - বেমাৰ আজাৰ হলে ডক্তৰক ঘৰলে মাতেনে না ছাগলী লৈ যায়? ঘৰতে আহে আৰু
ঘৰতে আহে।
অহ ', ভালে কৰিছে ঘৰতে মাতিছে ছাগলী দুজনী ইয়াত গৈ ঘৰতে মাতি কামটো কৰিছে ভালে কৰিছে।
কৰিলেতো নচলিব। কাৰণতো আমি এতিয়াত আমাৰ গাঁৱলীয়া মানুহ নহয় জানো।
অহ ', গাৱলীয়া অঞ্চল তেনেকে চলিব লাগিব এতিয়া অঞ্চল শেষ হ গৈ নহয় আপুনি মোক সহায় কৰিব। হেৰি গৰু কি কৰিব লাগে আকৌ বেচা গ্ৰাহক খিনি বিচাৰি দিব। আৰু আপোনাকো মই ছাগলী। কেনে ক'ত বেচিব লাগে কি কৰিব লাগে মই আপোনাকো কৈ দিম আৰু আপুনি মোকো দহবাৰ।
এনেহে মানে মোক মিলাৰ কথা গম পাইছা নে? তুমি যদি মোক দিয়া। মই যদি তোমাক মানে কিবা এটা সুবিধা কৰি দিওঁ। কাৰণতো আমি যিহেতু সমাজ পাতি বাস কৰি আছো নহয় জানো ইজনে সিজনৰ হাত হাতত ধৰিয়েতো মানে থাকিব লাগিব। বা আগুৱাই যাব লাগিব। সেইটো কাৰণে মানে প্ৰত্যেকজনে প্ৰত্যেকজনৰ ওপৰত আমি মানে বিশ্বাস ৰাখি
অহ ', আপুনি সহায় কৰিব মই ময়ো সহায় কৰিম আৰু বেলেগক লাগিলেও আপুনি কব। তেতিয়া আমি ধৰি লও। ইজনে সিজনক খাই প কৰি এইখিনি আগবাঢ়ি লৈ যাম আৰু গাওখনত লাগিব বহুত পিছ কৰা হৈ আছে। গাওখন আমি উন্নত কৰিব লাগিব আৰু আমাৰ মানুহজনেও কৰে নহয়, মানুহজনেও সেয়া গৰু বেপাৰ হয়। এতিয়া মানুহজনকো কলে মানুহজনেও কৰি দিব। আৰু ছোৱালীজনীও ঘৰতে থাকে গৰু দানা চানা দিয়ে, এ ঘৰ নে, তাৰপিছত আকৌ গৰু। আহ অ হাল হাল বাইছে হালোৱা গৰু। গোটেই চব বিধ যি যি বিচাৰে যি বিচাৰে তাকে পাব ব্যৱসায় কৰে।
তাৰ বহুত ভাল কথা।
অ ব্যবসায় কৰা আৰু এতিয়া আমি গাখীৰ। সেই খিনিও এতিয়া ব্যৱসায়ে কৰো সেইখিনিে বেচো। এতিয়া এক লিটাৰ দাম হাঠি টকা পাও এতিয়া ধৰি লোৱা হাঠি টকা পাও এক লিটাৰ তাৰ পাছত তুমি আমি কেশ টকা পাও? কেতিয়া।
অ কৈ যোৱা। যোৱা আৰু শুনাচোন তোমালোকে যে গাখীৰ বিক্ৰী গাখীৰ।
লাহে লাহে এতিয়া লাহে লাহে উন্নত কৰি। কোৱা।
অ উন্নত কৰিবা। শুনাচোন আৰু এটা কথা কওঁ মই শুন। তোমালোকে যে কোফি বিক্ৰী কৰা এক। ঘৰৰ পৰা নিব আহে নে তোমালোকে নিজে দিব যোৱা।
কেতিয়াবা আমি কিবা অসুবিধা হলে ধৰি লও আমি দি থৈ আহো এতিয়া নহলে কেতিয়াবা দি থৈ আহো কেতিয়াবা আকৌ ঘৰ পৰাই লৈ যাওঁ।
অ ঠিক আছে ঠিক আছে বহুত ভাল কথা। উম